উম, কোৱা? এ, জাষ্ট দোকানৰ পৰা আহিছোঁ এতিয়া।
চাহ টাহ খালা?
চাহ বৰ্তমানতো নাই খোৱা। উঠিছোহে অলপ আগতে।
একেই মই উঠিছোঁহে, মায়ে বকি আছে, কৈছে বোলে
আজি বতৰটো অলপ ডাৱৰীয়া কৰি আছিল যে।
তাকেহে ইমান দেৰিলৈকে বুলে শুবলে আছেই।
তাকেই আৰু।
এই ৰাতি টোপনি নাহে অ' ৰাতিপুৱা খানা টোপনি আহে।
ৰাতিপুৱা অ' তিনটামান বজাত বজাতো হ'ব দিয়া সেইটো কথা। সেইটো খোৱাটো বেলেগ আৰু।
তাকেহে। এইতা চাহ টাহ খাই উঠিলোঁ, মই বোলো কি কৰি আছা ফোন এটা কৰোঁ।
অ'।
বাকী গেমত যোৱা নাই?
হা? হেল্ল'।
হেল্ল'।
উম, কোৱা।
ভলীবলত যোৱা নাই, ছাৰে সুধিছিলে তোমাৰ কথা।
নাই।
অ' ময়ো মোক সুধিছিলে এ, কেইলে নাই আহা, এনে একেলগে যাওঁ যে। তাৰপিছত আকৌ ছাৰে ক'লে সুধিবাচোন কেইলে নাই আহা, বোলে গেম আছে বোলে।
অ'।
চ' হ'ব মই কৈ দিম। উম, বাকী কি কৰিবা এতিয়া বিজনেচ?
বিজনেছ।
হু?
ভাবিছোঁ মই ব্ৰইলাৰ ফাৰ্ম এখন খোলোঁ বুলি।
ক'ৰপা আনিবা পোৱালি?
বইলাৰ কোম্পানী।
কোম্পানীত পায় ন'?
অ'।
অ' আৰু দানা চানা?
দানাও তাৰেই।
পাপাই দিয়ে ন'?
অ'।
উ, আকৌ তোমাৰ লচো আছে নহয়, পোৱালিকেইটা যদি আকৌ মৰি থাকে।
টো আছে বাৰু। তেওঁ পিছত
ডাঙৰ হোৱাৰ পিছত বাৰু, অ' গাহৰিটো ঠিকেই আছে।
কিন্তু গাঁৱত ঘৰত পুহিব নিদিয়ে যে।
ঘৰত এইবোৰ লেতেৰা কৰে অ'। যোনে পোহে তাক দিব পাৰা তুমি। ফিফটি ফিফটি কৰি ল'ব পাৰা।
ছে দুজনমান ব'ৰো ল'ৰা, সিহঁতক ভাবিছোঁ দিওঁ।
অ সিহঁতো দিব পাৰে তেতিয়া মানে তোমাক ফিফটি ফিফটি দিব আৰু। সিহঁতে মানে তোমাৰ বিক্ৰী কৰি পেলাই।
উম। আৰু আৰু গাঁৱত পঢ়িব নিদিয়ে যে এইবিলাক কি কম বাৰু। বহুত নিয়ম।
এই নিয়ম মানে সেইটো বহুত লেতেৰা গোন্ধায়। আমাৰ ফালেও নিদিয়ে মানে মায়ে কৰিম বুলি কৈছিলে কিন্তু এই গোন্ধৰ কাৰণে নকৰে।
উম।
এ বহুত খেচেৰা গোন্ধাই এইটোপা বমি ওলাই যায় একদম।
বহুত লেতেৰা।
উম হু নোৱাৰা যাব।
উম।
যোনে পুহি থাকে তাৰ অভ্যাস এটা হৈ গ'ল।
উম।
তেতিয়া আমি নোপোহা ন আমি যদি ঘপকে পোহো তেনেহ'লে আমাৰ মানে একদম অৱস্থা নোহোৱা হৈ যাব আৰু বাট।
উম অৱস্থ সেইয়াই আৰু।
এই অথনি গা ধুটা পৰিলো বুজিচাই একদম মানে ভৰিতটো ফুলি আছে। মাংস খিনি এ চাবোনৰ চিলিপ খাই গলো।
অ।
ভাগ্যয় ভাল মূৰটোত নপৰিলো যে।
উম।
হলো অ ক কানড কিছুমান হৈ থাকে মোৰ লগত।
ও সো হয় নেকি।
উম আগষ্টৰ পা ত ক্লাছ আৰু।
উম কি ক'ম আৰু।
অ এইখন মানে পঢ়িবলৈ মন নাযায় ক্লাছখন আকৌ এইখন আছেই। গৰমত যা ক্লাছ কৰ তাতে আকৌ লাইন দালো নাথাকে।
উম উ পঢ়িব সজা নিছিলো যোৰজবস্তি পঢ়াইছে আৰু। পঢ়িব খোজা নাছিলোঁ।
এ একেই মোৰো মায়ে কলে পঢ়ৰ আৰু বি এ টোহে চাৰি বছৰ হে।
চাৰি বছৰ আমি আমি ফা আমাৰ ফাটি আছে যে এতিয়া। এ এ বহুত এ আমনি লাগে বি এ এইবিলাক পঢ়াটোৱে। যে তেনে মই চছেকেণ্ড পঢ়িলো নপঢ়ো বুলি ইতিয়া লগাই দিছে।
উম।
এৰি দিম চাগে।
তাকে সে সেইটো কৰাৰ পিছত আকৌ এম এ আছেই।
উম।
কি যে কৰো ন। এ মাথা চাথা বেয়া হৈ যায় অ সেইটোৱে কি কৰিব পাৰিম আমি পঢ়ি পেলাই কোনো এ কে এমেলে এমেলে বনিলেতো ভালেই বাৰু কিন্তু চব নবনে নহয়।
উম হু ইমানাৰ পঢ়ি কি কৰিম। ধুনিয়াকে লাইন এটা লৈ ল'ম আৰু ডিফেন্সত।
ঠিকে আছে মোয়োও তোমাৰ এই বিউটি পাৰ্লাৰ এখন খুলিম তাতে তোমাৰ ছোৱালী মানুহৰ মানে যি যি লাগে আৰু মেক আপৰ এইখিনি। তোমাৰ সেচ্পা তেম তোমাৰ ভালেই আৰু খুলি ললে হ'ল আৰু।
সেইটো আমাৰহে
তোমালোকৰ তুমি চুলি কাতিব পৰা?
উম, কিমান তাৱা
বাৰ বাৰ নেকি ন?
কিমান বাৰ পাছ
হ'ব দশ বিশ টকাতে চলি যাব।
চিংগল থাকোতেটো চলি যাব যেতিয়া ডাবল হ'মগৈ তেতিয়া?
অ', তেতি অ', সেইটো হয় তেতিয়া লাগিব বাৰু।
অ
তেতিয়া এটা কাম কৰিবা, উম, তেতিয়া লোহাৱলা হৈ যাবা তাতো পইচা আছে।
একদম মানে চাস্তা ইলাজ।
অ', নাই, নাই নাই কিবা এটা কৰিব লাগিব।
তাকেতো, এইম লৈ পঢ়িলে ভাল কিন্তু মোৰ এতিয়া এইম মানে মই এইমলেছ পাৰ্চন।
উম।
মোৰ এমেই নাই।
এপ্লাই চলিব চাগে আগষ্টৰ পৰা আছাম কমাণ্ড।
চলিব নেকি?
উম, আগষ্টৰ পৰা।
মই ৰানিং কৰিছিলোঁ নহয়, দুদিনমান ৰানিং কৰি পেলাই কি হ'ল এক কেজি কমি গ'ল যে পিছৰদিনা খনৰ পৰা নো-নোযোৱা হলোঁ।
মই যাওঁ বাৰু।
উম। মোৰ একে কমিলে ওজন বাঢ়িলে কমিলে একদম মোৰ মানে চিন্তা লাগি যায়। মৰি থাকিম নেকি?
থেত
এ, নকবা আৰু মোৰ কথা আৰু। তাৰপিছত আকৌ তোমাৰ মই তো, আ? এইটোয়েতো, অ', তোমাৰ দৌৰিব দিয়ে নেকি ন?
উম, লেগ ভিলাক বহুত বিষাই।
উম।
এক মাহ এসপ্তাহ মান বিষাব তাৰপিছত আহি যায়। প্ৰথমটো বহুত কষ্ট হয়।
এপ্লাই আকৌ কৰিব অহা নাছিলে জানোঁ ফেব্ৰুৱাৰী মাহত?
উম।
তেতিয়া কি তুমি নিদিলা?
নাই। অগ্নীবীৰ আহিছিলে অগ্নীবীৰটো মানে চাৰি বছৰ না।
উম।
তাৰ পিছত ভাবিলোঁ আ এইটো দিদো।
উম, উম।
তাৰমানে ধৰা কিছুমানৰ, এই ভাগ্যৰ কথা এতিয়া যাৰ হয় হব। নহ'লে আৰু কি কৰিম।
সেইটোৱেটো কথা। উমঁ উমঁ এই চাকৰি বাকৰি এটা কৰিব লাগে আৰু কিমান আৰু ঘৰৰ মানুহৰ ওপৰত ডিপেণ্ডেণ্ট থাকিবি কোৱা।
সিয়ে আৰু চৰকাৰী লাগে আৰু কিবা এটা চৰকাৰী চাকৰি হ'লে ভাল আৰু।
চ চবে চৰকাৰীয়েটো বিচাৰে কোনেনো প্ৰাইভেট বিচাৰে কোৱাচোন?
ডিউটি নগলেও হাফতে সোমাই থাকিব
অঁহহ
সেইটোয়ে লাগে।
এইটোয়ে এইটো কতটা কাম লাগে বৰা ঘৰত বহি থাকিলে হ'ল পইচা দি থাকিব।
অহ
একো নকৰাকে তেনেকুৱা কামো নাই নহয় একো।
আৰ্মিত এনেকুৱাই বাৰু বেছি কাম নাই বৰ্ডাৰ থাকিব লাগে আৰু কিছুমান। ইয়াত কষ্ট নাই কিন্তু ট্ৰেইনিঙৰ সময়ত বহুত কষ্ট।
উমঁ ট্ৰেইনিং ৰ সময়ত মানে একদম আৰু হাৰ্দি পাচলি কৰি দিয়ে।
উমঁ বহুত কষ্ট।
হুম হুম হুম মইতো বাৰু কৰি পোৱা নাই আজিলৈকে মই তোমাৰ আই টি আই কৰিছিলোঁ। এ আই এটিয়া তোমাৰ দেৰ ঘন্টা এ ঘন্টা ৰ'দত ৰখাই থৈ দিয়ে।
কেনেকুৱা লাগে?
এ নকবা আৰু পিঠি চিঠি গৰম হৈ যায়টো মাঠা চাঠা গৰম হৈ যায়। যে আমি এদিনাখন মূৰ ঘূৰাই পৰিলোঁ।
হুম।
তাৰপিছৰ পৰা তাৰপিছৰ পৰা নোযোৱা হলোঁ আই টি আই আৰু।
সিতো অহ
এ তাৰপিছত আকৌ তোমাৰ হে ৰানিং কৰালে দেই ৰানিং কৰালে মানে এক- এ এক ছেকেণ্ডৰ কাৰণে মানে মই আহি নাপালো গে এক ছেকেণ্ড মাত্ৰ। ত জাচ পিছল খাই পৰি গলো সেই তেতিয়াই একেবাৰে আৰু মানে হেৰি কৰিলে মোক দুঘন্টাৰ কাৰণে ৰ'দত ৰখাই থৈ দিছে। সেই এক ছেকেণ্ডৰ কাৰণে।
যোৱা বছৰ দাই এবছৰ লগৰ তাই আৰ্মিত দিছিলে।
অঁ অঁ!
কমি গ'ল হয় অলপ সময় কাৰতে বেচৰাটো পাগল হৈ গ'ল। ইমান কষ্ট কৰিছিলে এক বছৰৰ বেনত এনে গুচি গ'ল তাৰ।
অঁ নো
এতিয়া চাকৰি ধান্দা বাদ দিলে।
উমঁ উমঁ হো তাকেই এ চাকৰি এটা ল'লে মানে কি আৰু। নিজৰ তোমাৰ যোনবিলাক আৰু অঁ মানে উইচ বিলাক পূৰ কৰিব পাৰি আৰু। এ দেউতহঁতক কিমান সুধিবা আৰু মই দেউতাহতক সুধি সুধি মানে- এহ নিজৰ কিবা অকৰ্ড ফিল এটা লাগে আৰু এতিয়া মানে বেয়া লাগে আৰু্ কেতিয়াবা মানে কয় ন যে নাই দশ টকা বিশ টকা হে আছে। তাকো বেয়া লাগে আৰু। তা পিছত মোৰো যদি কিবা এটা কৰা হয় মই হেল্প অলপ কৰিব পাৰিলো হয়।
উমঁ!
পঢ়িটোতো আছো বাৰু। এতিয়া- ক'তনো যায় ফিউচাৰটো কোনটো লাইনতনো যায়? কোনেনো জানে ফিউচাৰটো কেনেকুৱা হ'ব?
কি হয় আৰু দে- দেখা যাব ভাগ্যত থাকিলে পাম নাথাকিলে নাপাওঁ।
তাকেহে, আমাৰ গাঁৱৰ আকৌ দুটা লৰা ঢুকালে। আজি তিনিদিন, তিনিদিনা।
পিছে লৰা এটা।
ইছ ৰাম অঁ, তিলানী আজি ল'ৰাটোৰ। মানে দুটা লৰা, এ ৰাম সৰু পোৱালী কেই বছৰ।
হৈছেগে বাৰ মান।
কেনেকে ঢুকাল?
এই বাপেকৰ গাতে দোষ আৰু।
কি কৰিলে?
পঢ়াব লাগে, কাম কৰিব লৈ গৈছে বাহিৰত কি আৰু?
অ' সেইটো কাৰণে। আমাৰ আকৌ তোমাৰ অতপালিৰ কাৰণে মৰিলে হে বাৰ্থডে আছিলে ল'ৰা এটাৰ। তাপিছত তুম- আমাৰ হেৰি বাইকত আহি আছিলে পুৰা মদ চত খাই পেলাই ভালুক- চাই থকা পুৰা অঁ মাল চাল খাই আহি আছো। তাৰপিছত তোমাৰ পাৰ্টি চাৰ্টি কৰি আহি আছে আৰু ৰাতি দুটা নে বাৰটা বজাত।
উম'
আহি পেলাই টো তোমাৰ এই এ ধলেশ্বৰৰ যোনটো পুখুৰী আমাৰ ডেকা গাঁৱৰ- তাত তোমাৰ স্পীড বেকাৰত মানে তোমাৰ বেলেঞ্চ ফেইল হৈ পেলাই- পুৰা জংঘল ফালি পুখুৰীত সোমাই গ'ল গে।
অ'
একদম মানে এটা তোমাৰ উম' সো ভৰিখন পুৰা ভাগি গল। আৰু তোমাৰ কিডনী কিবা হৈছে নেকি। আৰু এটা লৰাৰ স্পট ডেড দুইটা আৰু এটা তোমাৰ- বুকুত চুট পায় মৰি থাকিলে।
অ'
একদম মানে যেতিয়া পানীৰ পৰা উলিয়াইছে-
উম'
এ মুখখন মানে আৰু ধৰিয়ে নাপাই যে সেই দুটা লৰা। তাৰ আগৰ দিনা মোৰ লগত সিহঁতে পতিয়া চুবুৰী গৈছিলে। কিবা এটা কামত পিছৰ দিনা খবৰ পাইছো সেয়া।
উম'
একচুৱেলি এটা গাত ভুল নাছিলে যোনটোৱে চলাইছিলে সি মানে- অ' খাব নালাগিছিলে পিছৰতো খোৱা নাছিলে আগটোৱে খাই লৈছিলে। পিছৰ টোৱে চলাব লাগিছিলে কিন্তু, সি চলাব নাজানে।
সেই কি কোৱা?
হু' সহজে জমনি একদম পিছতে তোমাৰ এনেই মই মৰিলে গৈ পেলাই।
উওম' নিজৰ দুখতেই
তাকেহে এনেকুৱা স্পীডত চলাইছে বোলে ফালি গৈছে একদম আৰু গাড়ীয়ে চাৰিয়ে সোমাই গল
ছুম
গাড়ীখন তোমাৰ হেভি আছিলে সেইকাৰণে উঠিব নোৱাৰিলে
উম
আজিকালি জানাই ল'ৰাবিলাকৰ চখ আৰু মাক বাপেকক একদম দমনি দি কিনা মেলা
মোৰ একেই অৱস্থা হৈছিলে বাৰু
হো
মোৰ হৈছিলে এনেকাই আছিলে
হুইছিলে নেকি বাচি যে আহিছা আকৌ সেইটোৱে বহুত
স্লিম মাৰি দিছিল মানে
মোৰ মা এইবাৰ মানে হেৰি হৈছিলে মোৰ বিন্দুগুইত হৈছিলে এবাৰ মোৰ তোমাৰ ইমান ডাঙৰ এক্সিডেণ্ট নহয় বাৰু মোৰ টিকলাকে স্পীডত গৈ আছো গৈছ ছো গৈ আছো গৈ আছো তাছত সেই বা বাইকৱলা দালক খুন্ধা মাৰি দিলো বাইকৱালা দাল মূৰ পৰা তেজ ওলাই গ'ল নহয় মোৰতো ভয় লাগিছে এতিয়া
উম
মোৰ হাৰ্ডি ভাগি